অ বন্ধু!
আহ কোৱা। এনে বহি আছো। তুমি?
অ মইও আছো ৰ'বা, এই মানে আজি অকমান আম এ জীৱ-জন্তুৰ ওপৰত অকমান মানে আলোচনা কৰিম ভাবিছো। জীৱ-জন্তুৰ বিষয়, কেনেকুৱা হ'ব?
অ জীৱন জন্তু বিষয়ে আলোচনা কৰা ভাল হ'ব।
অ হয়, তুমি এনে জীৱ জন্তু ভাল পোৱা নে?
অ মই জীৱ জন্তুও বৰ ভাল পাওঁ, তুমি পোৱানে?
অ হয় ভাল পাওঁ, মোৰ মানে ঘৰটো মানে চৰাই আ চৰাই-চিৰিক তেনেকে ৰাখিছো এ জোৰা চৰাই আছে আৰু এনেকে মানে মই কুকুৰ কুকুৰ মই খুব ভাল পাওঁ। কুকুৰো আছে আমাৰ তাত দুটা, হয় হয়। আছে দুটা।
অ মোকো কুকুৰ বৰ ভাল লাগে, মোকো চৰাই-চিৰিকুটিও বৰ ভাল লাগে। অ এনে তোমাক কুকুৰ মেকুৰী অ গৰু জন্তুৰ ভিতৰত বেছি প্ৰিয় তোমাৰ কি জন্তু হয়?
আ জন্তুটো মোৰ সকলোবোৰে প্ৰিয় কিন্তু তাৰে ভিতৰত যদি মই উপকাৰী জন্তু বুলি যদি কওঁ মানে মই আঁ হেৰি এয়া গ গৰু মই মানে উপকাৰী জ জন্তুৰ ভিতৰত মই ৰাখিম। কিয়নো গৰু পৰা আমি গাখীৰ পাওঁ, গৰুৰ পৰা গাখীৰ আৰু গ গৰুৰ মানে যিটো গোবৰ সেই গোবৰৰ পৰা মানে এঁ গোবৰো মানে আমাৰ কামত আহে, খাৰ হিচাপে সেই বাবে মানে গৰুৰ মানে উপকাৰ উপকাৰিতা আছে আৰু সেই হিচাপে গৰু
হয়
ৱে আৰু গৰুতটো মানে এ ভাল লাগে আৰু আৰু তাৰ উপৰি যদি মই কুকুৰ ৰৰ কথা কওঁ, কুকুৰ মানে কি হয় যিহেতু প্ৰভু ভক্ত বুলি কোৱা হয় কুকুৰক। ৱা সেইবাবে মানে হয়, কুকুৰ বোৰ মানে কি য় আমাৰ এতিয়া আহ মহানগৰীত থাকো যিহেতু মানে আমাৰ ইয়াতে এ চুৰি ডকাইতি সেনেকুৱা ধৰণৰ মানে ঘটনাবোৰ প্ৰায় ঘটিয়ে থাকে। এইবাবে মানে কুকুৰটো ৰাখিছো মানে, কিয় সি মানে ৰাতি হ'লে অকমান মানে পহৰা দিয়ে, পহৰা দি থাকে আৰু কোনোবা এনেকুৱা, আহ শব্দ শুনিলে বা কিবা চুৰ ডকাইত আহিলে, সি মানে ভুকে, তেতিয়া মানে আমি গৃহস্থই মানে সাৰ পাই যাওঁ। সেইবাবে মানে কু কুৰ মানে আমি পুহিছো, তোমালোক এ, তুমি কি বুলি ভাবা মানে? এঁ, তোমাৰ প্ৰিয় জন্তুটোৰ বিষয়ে কোৱাচোন প্ৰথমে।
মোৰ প্ৰিয় জন্তু হ'ল তোমাৰ, আহ কুকুৰ বৰ ভাল লাগে। কুকুৰ, মেকুৰী, গৰু আৰু মোৰ বেছিকে প্ৰিয় ক'ব গ'লে মই কুকুৰ বৰ ভা ভাল পাওঁ, কুকুৰ অলপ মানে, কুকুৰটোৰ লয়েলটি বুলি মানে, নিজৰ মালিকক কেতিয়াও পাহৰি নাযায়। সেইটোৰ কাৰণে কুকুৰ কুকুৰ যিহেতু পুৰণা মালিক হওঁক, যিকোনো মালিক তাক কেতিয়াও সি পাহৰি মানে, কুকুৰটো বৰ ভাল লাগে আৰু এতিয়া দেখিছো মই এয়া আহ মো, মোবাইলত বহুত বোৰ দেখিছোঁ, কুকুৰ বিলাকক ধৰি ধৰি লৈ গৈ আছে। কবাত লৈ গৈছে, সেইটোতো গ'ম নাপাওঁ। সিহঁতে কি কৰে অঁ, সেইকাৰণে কুকুৰ বোৰক অঁ কুকুৰ বোৰক সিহঁতে কি কৰে, তুমি ক'ব পাৰিবা নেকি? তাৰ বিষয়ে সিহঁতে কুকুৰবোৰক ধৰিকে লৈ গৈ আছে?
অঁ হয়, ময়ো এইয়াৰে বাতৰিটো পাইছোঁ কিন্তু ময়ো মানে এতিয়ালেকে সঠিক মানে হেৰিটো পোৱা নাই কিহৰ কাৰণে তেওঁলোকে এনেকুৱা কৰে কিন্তু এনেকুৱা কৰিব আচলতে নালাগে হয়নে নহয়? তেওঁলোকৰো মানে জীৱ যিহেতু, তেওঁলোকৰ জীয়াই থকাৰ অধিকাৰ আছে। কৰে স্বাধীনভাৱে, গতিকে কুকুৰ বিলাকক এনেকে নিয়াটো মানে উচিত হোৱা নাই। যিটো মানে আমাৰ পুলিচ প্ৰশাসনক অকণমান এইবোৰত গুৰুত্ব দিব লাগে। আমাৰ ৰাইজেও অকণমান সচেতন হ'ব লাগে।
অঁ সেইটোতো হয়। ৰাইজেটো সচেতন হ'ব লাগে আৰু, তোমাৰ ধৰা কুকুৰ, মেক কুৰি নাথাকিলেতো বহুত বেয়া লাগে, আৰু ঘৰতো আজিকালি মানুহৰ ঘৰতে এ, আ এনেই ধুনীয়া ধুনীয়া কুকুৰবোৰ আহ হাই ব্ৰিদ কুকুৰবোৰ আনে, বাহিৰৰ কুকুৰবোৰ অ', যিহেতু দেখাত ত' ভাল লাগে, আৰু এনেই চৰাই চিৰিকুটিও মানুহে পোৱে কিন্তু, চৰাই চিৰিকুটি যি তুমি পোহাতটো ভাল হয়, বেয়া হয় ক'ব পাৰিবা নিকি?
আহ', চৰাই চিৰিকুটি মানে কেতিয়া মই যদি এক ভাল বুলি কওঁ কিন্তু কিছুমানে বেয়া বুলিও ক' ক'ব, এইবাবেই কাৰণ কিয় মানে চৰাই চিৰিকতি হতে মানে, মুকলি আকাশত উৰি থাকিব বিচাৰে। গতিকে সিহঁতক যদি মানে পিঞজৰাত বন্দী কৰি ৰখা হয়। তেতিয়া মানে তেওঁলোকে মুকলি মানে ঘূৰি ফুৰিব নোৱাৰিব, সেইটো বেয়া লাগে। কিন্তু এতিয়া কিছুমানে অ', অ', ৰাখিবওঁ বিচাৰে ঘৰত সজাই। গতিকে সেইটো বাৰু, অ', কিন্তু এনেকুৱা ৰাখিলে ৰাখিলে মানে তেওঁ, তেওঁ কষ্ট পায় আৰু। কিন্তু কিছুমান এনেকুৱা হয়। অ', কিছুমান আছে ভাটৌ। এতিয়া সিহঁতক মানে শিকোৱা হয়। ভাটৌবোৰক শিকোৱাৰ পিছত মানে, এৰি দিলোও মানে এৰি দিলেওঁ সিহঁতে আকৌ, নিজৰ ঘৰত মানে য'ত ভাল পাই খাব পাই। তাতে
অ', সিহঁতে, সিহঁতে ত', তাৰ অ' তাৰ পৰা গুচি আহে। হয়', তুমি ঠিকে ক'লা। অ', তেনেকুৱাটো কৰিব নালাগে, যিহেতু চৰাই খোলা আকাশত ঘূৰিবলৈ থকা চৰাই ন' চৰাই-চিৰিকুটি সিহঁতো মই ভাবোঁ সিহঁতক খোলা আকাশতে ঘূৰিব লাগে। যিহেতু যিয়ে য'ত ভাল পায় তাতেই থাকিব লাগে।
অ', হয়', হয়',।
সিহতকতো আমি ধৰি ৰাখিলে বেয়া, সিহতৰ কাৰণে অসুবিধা হ'ব। আহ',। আমাকো তেনেকুৱা পিঞ্জিৰাত বন্ধ কৰিলে, আমি কেনে আম- আমাক কেনেকুৱা হওঁ। অ', আমাক কেনেকুৱা ফিল হ'ব? কেনেকুৱা তাতে আমি ফিল কৰিব পাৰিম। সিহঁতৰো সিহঁতৰো মন আছে ন', ইহঁতকো বেয়া লাগে অ',।
উম', হম', হম',। ইয়াৰ পাছতে মই আৰু এটা কথা ক'ব বিচাৰোঁ, তুমি চৰাই কথা লোৱাৰ লগতে যে আমাৰ যে, এতিয়া মানে এইবিলাক যে, হাবি বনাঞ্চলবিলাক যে ধ্বংস কৰি আছে। গছ-গছনিবিলাক যে কাটি আছে, এই চৰাই-চিৰিকটি বিলাকো থাকে ঘৰ বনায়। গতিকে যদি গছ বিলাক কাটি পেলাই, তেতিয়াহ'লেতো সিহঁতৰ থকাৰ অসুবিধা হৈ যাব বা ফল-মূল খাই সিহঁতে মানে এ' মানে ভোগ নিবাৰণ কৰে, গতিকে সেইবিলাক যদি কাটি পেলোৱা হয়, সিহঁতেও মানে থকাৰ অসুবিধা হ'ব।
অ', ঠিক কলা তুমি, সিহঁতৰ কাৰণে অস অসুবিধা হয় আৰু আহ' আমাৰ মানুহৰ কাৰণেও অসুবিধা হ'ব, তোমাৰ অ', যিহেতু গছ-গছনিৰ পৰা আমি অক্সিজেন পাই আছোঁ, সেইটো গছ-গছনি কাটি কাটিলে আমাৰ অক্সিজেননৰ পৰা ল'ম? উসাহ নিশাহ কাৰণে, সেইটো হয়।
হয়', হয়', তুমি ঠিকে কৈছা।
অ', বহুত ধৰণৰ সমস্যা আছে।
উম হয়, গতিকে মানে আমি ইয়াৰ কাৰণে আমাৰ যদ মানে জৈৱ বৈচিত্ৰ বজাই ৰাখিব লাগে, আমি মানে চৰাই-চিৰিকট টি বা জীৱ-জন্তুৰ কথা ভাবি আমি গছ-গছনি ৰুব লাগিব। বা বনাঞ্চলবিলাক ধ্বংস কৰিব নহ'ব। সেইবিলাক আমি মানে আহ ল'ব ল সেইবিলাক আমি পন্থা অৱলম্বন কৰিব লাগিব। অধিক হাৰত বৃক্ষৰোপন কৰিব লাগিব কাৰণ গছ থাকিলেহে বা জীৱ-জন্তু বা আমি মানুহ থাকিম কাৰণ গছৰ পৰা আমি যিহেতু অক্সিজেন পাওঁ। হয়নে?
অ হয়, হয়।
গছ হয় থাকিব লাগিব গত তিকে অ গছ পুলি ৰোৱাৰ ক্ষেত্ৰত তুমি কি বুলি ভাবা? গছ ৰুব লাগেনে?
অ গছ পুলিতো আমি যিমান পাৰো তাত ছিগি বেছিকে ৰুব লাগিব আৰু গছ পুলি থাকিলে আমাৰ জীৱন টো সুন্দৰ হয় আৰু এনে প্ৰকৃতিত দেখাতো ভাল লাগে গছ-গছনি থাকিলে। আৰু যিহেতু মানুহে গছ-গছনি কাটিকে নিজৰ নিজৰ কাৰণে ঘৰ এনে বিল্ডিং ঘৰ, ফ্লেটবোৰ বনাই আছে, সেইটো দেখিলেও বেয়া লাগে। আমি যিমান পাৰো, গছ-গছনি বচাব লাগে আৰু হ নতুনকে ৰুব লাগে গছ-গছনি বচ তাব লাগে, জীৱ-জন্তুৰ কাৰণে ভাল আৰু আ যিহেতু কাৰ কাৰণেও ভাল।
হয় হয় হয় ঠিকেই কৈছা তুমি গছ-গছনি, গছ-গছনি অধিক হাৰত মানে আমি ৰুব লাগিব তেতিয়া মানে আমাৰ জলবায়ুটো মানে আমাৰ আ সঠিক হৈ থাকিব এতিয়া চোৱা তুমি আজিৰ পৰা দহ বছৰ আগত যেনেক ত আমাৰ জলবায়ু আছিল আজি কিমান পৰিৱত ৰ্তন হৈ গৈছে। এতিয়া উম, এপ্ৰিল মে মাহতে এনেকুৱা গৰম পৰিছে।
অ তুমি ঠিকে ক'লা আগতে তেনেকুৱা গৰম পৰিব কাৰ এনেতো এই জুলাইত পৰিছিলে এতিয়াতো এপ্ৰিল মাহত পৰাই ষ্টাৰ্ট হৈ যায়, সেইকাৰণে বহুত আগত যিকি এতিয়া আমি বহুত সলনি হোৱা দেখিবলৈ পোৱা গৈছে।
উম উম। ইয়াৰ পৰা মানে মেইন এটাই কাৰণ প্ৰধান কাৰণ হৈছে মানে আমাৰ যিবোৰ মানে বনাঞ্চল গছ গছনি কাটি তহিলং কৰিছে তাৰপিছত পিছত মাৰি যিবিলাক কল-কাৰখানাৰ পৰা এইবিলাক মানে লেতেৰা ধোৱা কাৰ্বন মনক্সাইড আদি মানে গাড়ীৰ পৰা যে ওলাই, সেইবিলাকো আমাৰ জলবায়ুতো মানে আৰু চৰাই-চিৰিকতি ধৰা তথা জীৱ-জন্তুৰ কাৰণে বহুত মানে ক্ষতি কৰিছে।
অ আৰু এটা কথাটো হয় তোমাৰ যি যিহেতু আগতে এ নেট নাছিলে ইণ্টাৰনেট নেটৰ কাৰণে এইটো ফাইভ জি আহাৰ পাৰেছ চৰাই-চিৰকটিৰ কাৰণে বহুত অুবিধা হোৱা বুলি গম পোৱা গৈছে বহুত চৰাই-চিৰকতি মৰিছে ফাইভ জি নে টৰ কাৰণে সেইবোৰ কথাটো তুমি গম পোৱা নে তাৰ বিষয়ে অলপ কোৱাচোন?
অ মই ইয়াৰ বিষয়ে মই ইমান তথ্য মই ইণ্টাৰনেট তত এয়াত মই পাইছিলো বা বাতৰি কাকত এনেকুৱা মই পঢ়িবলে পাইছ ছিলো যে মানে চৰাই-চিৰিকটিৰ মানে বহুতো মৃত ত্যু মুখত পৰিছে, গতিকে এতিয়া উপায়ো নাই আমি যিহেতু আধুনিক হৈছো আধুনিক হ'লে এতিয়া এইবোৰ মানে আধ আধুনিক প্ৰযুক্তিবিদ্যা যি ইণ্টাৰনেট সেৱা এতিয়া মানে প্ৰত্যকটা বস্তু যেনেকে ভাল বেয়া দুটা দিশ থাকে সেই এটা ভাল হৈছে আৰু এটা বেয়া দিশ টো হৈছে আমাৰ এই আমাৰ প পৰিবৰন মানে আমাৰ প্ৰকৃতিৰ যি মানে আমাৰ জীৱ জন্তুৰ প্ৰতি মানে এটা ভয়ংকৰ হৈছে এই মানে আধুনিক
অ তুমি ঠি
অ তুমি ঠিকে ক'লা আধুনিক আগতে তেনেকুৱা মানে ইণ্টাৰনেট নাছি লে তাৰ কাৰণে চৰাই চিৰকটিৰ কাৰণে ইমান অসুবিধা হোৱা নাছিলে এতিয়া যিহেতু আমাৰ আমিতো ডেভলপ হ'লো যিহেতু আমিতো আগবাঢ়িলো,
অ।
অ বিজ্ঞানত তেনেকুৱাকে আমি চৰাই চিৰিকটিৰ বচাবৰ কাৰণেও সিহত ত কাৰণেও অলপ আমি আগবাঢ়িব লাগে। তাৰ বিষয়ে তুমি অলপ কয় কেনেকুৱাকে আমি আগবাঢ়িব পাৰিম চৰাই চিৰিকটিক বচাব পাৰিম।
আমি যিমান পাৰি প্ৰথমতে অধিক হাৰত বৃক্ষৰোপন কৰিব লাগিব বনাঞ্চ ঞ্চল বিলাক ধ্বংস কৰিব নহব, তাৰ লগতে মানুহবিলাক সজাগ হৈছে ধৰণৰ যিটো প্লাষ্টিক প্লাষ্টিক মানে প্ৰদূষণ এই প্লাষ্টিক ব্যৱহাৰ কৰিব নোৱাব যিহেতু প্লাষ্টিকটো মানে গেলি পচি নাযায়। মাটিৰ লগত মিলি মানে মা টিৰ যি উৰ্বৰতা শক্তি সেয়াও মানে হ্ৰাস কৰে, গতিকে মানে প্লাষ্টিকবোৰ আমি ব ৰ্জন কৰি তাৰ সলনি আমি বেলেগ প্ৰকল্প পদ্ধতি মানে ব্যৱহাৰ কৰি আৰু লগতে আমি যিবোৰ কল কাৰখানাৰ মানে বিষাক্ত পদাৰ্থ বা লেতেৰা বস্তুবোৰ যাতে আমি ন নদ নদীত পেলাব নহব। তুমি এতিয়া ভৰলু খন চোৱা কিমান লেতেৰা কৰি পেলাইছে বস্তু লেতেৰা পেলাই।
তুমি ঠিকে ক'লা। অ সেইটোতো হয়।
অ গতিকে সেইবিলাকৰ আমি অকমান হয়। প্ৰদূষন বিলাক আমি হ্ৰাস কৰিবলৈ হলে আমি ৰাইজ সচেতন হব লাগিব।
ৰাইজ সতেজ সচেতন হ'ব লাগে তুমি ঠিকেই কলা এতিয়া বৰ্তমান যিহে তু পানী প্ৰদূৰষণ বায়ু প্ৰদূষণ হৈ আছে।
উম। হয় হয় তেতিয়াহ'লে আজি আজি আমি ইমানতে আমাৰ আলোচনাটো সামৰো পিছলে পিছলে আমি ভাল এতিয়া পাতিম আৰু ঠিক আছে।
অ', দিয়া ঠিক আছে দিয়া অ'।